হেল্ল' হেল্ল'ও
অ
অ শুনা পাইছা?
পাইছো দিয়া কোৱা।
কি কৰিছা?
এয়া বাহিৰেতে বহি আছো গৰম যে আজি।
আহ। বাকী মেকুৰীটো কি খবৰ।
মেকুৰীতো শুই আছিলে ভাত ভাত চাত খাই কৈ এতিয়া জানো। ক'ত গ'ল আজি পৰা ভাল পাইছে নহয়। অ ভাল পাইছে কাৰণে আজিৰ পৰাা ওলাইছে ঘৰৰ পৰা।
অ এই যে বেলেগ মে কুুৰি যে কামুৰি পেলাই ফুটা উলিয়াই দিছিল যে কি হ'ল সেইবিলাক?
এটোবে মই সেক দি দি কমাইছো নহয়।
আহ শুকাইছেনে?
সেক দিওঁ মলম দিওঁ মলম দিলে খাই পেলাই।
অ। দিগদাৰ।
চেলেকি চেলেকি চেকিচিলে। কে খাই পেলাই।
আহ। এনেকে হলে বৰ দিগদাৰ।
এ গাঁঠিত কামুৰিছে যে জেগা খিনি। শুকাইছে কিন্তু অলপ গাঁঠি ফালে মানে অলপ। এ পোজ হৈছে গাঁঠিত পোজ হৈছে। মানে অলপ আগত কামুৰিছে গাঁঠিৰ পৰা অলপ ও। পদ কামুইছে কিন্তু ভৰি তলৰ গাঠি গাঠিত অলপ মানে হেৰি পোজ হৈছে সবলা
অ পানী জমা হৈছে।
অ পানী জমা নিচা নিচিনা হৈছে মানে এইখিনি জাগা লাগে কোমল কোমল লাগে ফুলি আছে। যোনটো ফুটাটো কামুৰিছে সেইটো ফুটাটো অলপ হেৰি হৈছে শুকাইছে মই শাক দিওঁতে, দিওঁতে
মানে চাপ খাইছে ফুটাটো চাগে
ফুটাটো অ চাপ খাইচে।
অ ব অ ঠিক ঠিকে আছে নহলে তেতিয়াহলে খোপনি মোৱা হলে তেতিয়াহলে সজতি ধৰিব জেগাখিনি বহুত তাৰ।
অ নহয় এতিয়া সেই সেইখিনি জেগাত যে পানী জমা হৈছে সেইটো কাৰণে নুশুকাব এতিয়া আগতো তেনেকুৱা হৈছিলে।
অহ
পানী যে জমা নিচিনা হৈ যায় তেতিয়া পুজৰ নিচিনা হৈ যায় যে তেতিয়া নুশুকাই বস্তুটো ঘূৰি থাকে।
অ বাকী কুকুৰ পোৱালিজনী।
কুকুৰ পোৱালীজনী কুকুৰ পোৱালিজনী এতিয়া শুই উঠি গৈছো আ তাও আৰু গৰমতে এনেক ঘৰৰ ভিতৰত সোমাব বিচাৰি থাকে যে ধমধমাই থাকে। পাছফালৰ দৰ্জাখন এতিয়া সেই মায়ে মুখ হাত ধুবৰ কাৰণে পাছফালে বাল্টিটো থৈছে ক ত বাথৰুম নে লে লেট্ৰিনৰ পৰা লেট্ৰিনৰ পৰা শুই উঠি আহিছে।
অ ইচ ৰাম বাথৰুম নে লেট্ৰিনত শুইছে আই অ ধেৎ তেৰি শুনি পেলাই বৰ বেয়া লাগিছে। না শুব দিব লাগে একো নাই। একো নকৰে দিয়া।
নহয় নকৰে নকৰে পিছত আকৌ হেৰি কৰিব নহয় হাগিব নহয় ঘৰতে গম নাপাব নহয়।
এ অ সেইটো। সেটো হয়। নাহাগিবও পাৰে অভ্যাস হৈ গলে বা দেখুৱালে।
শুই আছিল নহয়। ইমান সময়ৰ পৰা শুইয়ে থাকিলে মই সেই মা ভাত বনোৱা পিছতে ৰাতিপুৱা পৰা শুইয়ে আছে তাই, তাৰ পিছতে মাজে মাজে আকৌ পানী গা ধুব যাওঁতে বাল্টিটো দেখে যে বাল্টিটো দেখিলেও দৌৰি দৌৰি যায়। পলাই, আকৌ আহে। তাৰপিছত শুই আছিল, ভাত পানী বনাই কৰি হ'ল, মা চাই চাই শুইয়ে আছে তাই।
উম
ভাত পানী বনাই হোৱাৰ পিছত মায়ে ৰুমত থলে। ভাত চাট খিনি মানে গৰমত ফেন চলি আছিল যে ফেনত তলত থ'লে। ফেনৰ তলত থোৱাৰ পিছত তাইক দিবৰ কাৰণে কেৰাহী চৰাহী তাৰ মানে কে কেৰাহী এটাতে ভাজিব বনোৱা কেৰাহীটোতে মানে মায়ে তৰকাৰী চৰকাৰী ভাত চনেকে গা চা দি পেলাই তাই দিব গ'ল অ' খানিবলে নাপালে খানি পালে মানে মায়েও ফেনৰ তলত থলেহি, ভাতখিনি বহুত গৰম আছিল যে।
অ'
তাই পাই গুচি গ'ল। এই এতিয়া খাইছে তাইহে ৰাতিটো দুপৰিয়া ভাত
আই অ' বেচেৰী গৰমত একে, জীৱ জন্তু বিলাকৰ চাগে অৱস্থা নাইকিয়া হৈ গৈছে আজিৰ দিনটোত।
অ'
হয়নে? আজিতো তেত্ৰিশ ডিগ্ৰী হৈছে।
অ' আৰু হব নহয় এই বাৰ।
অ' বাহিৰতো অসমৰ বাহিৰতো বহুত বেছি, পঞ্চাশ ডিগ্ৰীলৈ এনেকুৱা গা জ্বলি যোৱা নিচিনা হৈ যায়। ওলাব নোৱাৰে, ক'লা পৰি যায় গা। আমাৰ বাৰু তেও ঠিকেই আৰু। ঠিকে আৰু আমাৰো ঠিক বেলেগৰ বাহিৰৰ কম্পেয়াৰত মানে কম্পেয়াৰতকে আমাৰ খিনি বেছি ভালে আৰু।
ঠিকে মানে, এই গাওঁ জেগাবিলাকতো অলপমান কম। এনেকে গাঁৱৰ পৰা যদি ওলাই পেলাই অলপ যদি মানে চহৰলৈ যোৱা যায় অকমান তাত বহুত গৰম হয়। এইবিলাক যে, অভাৰ ব্ৰীজ বিলাক যে কৰিছে, ফ্লাই অভাৰ পাতিছে, সেইকাৰণে বেছি গৰম। গছবিলাক চব কাটি পেলালে।
উম।
এতিয়া আগতে আমাৰ য'ত কম্পিউটাৰ চেণ্টাৰ আছ আছিলে
উম।
তাৰ ফ্ৰটত ডাঙৰ কৃষ্ণচূৰাজে এই অ', গোলপীয়া-গোলপীয়া পিয়াজাৰ ফুল লাগে আকৌ এপিল ফুল ৰঙা-ৰঙা এপিল ফুল টো।
উম, গম পাইছো এপ্ৰিল ফুল অ'।
পিল ফুলাও কৃষ্ণূড়জোপা আছিল মানে বহু ধুনীয়া লাগে দি এই গৰম দিনত
কাটি পেলালে নেকি?
অহ যেতিয়া এই অভাৰ বিজখন আহিলে আৰু। অভাৰ মান ফাই ফ্লাইভাৰখন এইখন যি গোটেই এখন আহিলে। এ কাটি পেলালে গ ফ্ৰণ্ট দিয়ে গ'ল গজে উৎসৱ এতিয়া সেইখিনি পালে বহুত গৰম লাগে।
অ', লাগিবই আৰু! গছবিলাক আৰু অক্সিজেনৰ কাৰণে মানে ভাল আৰু কিন্তু, এতিয়া সময়ত আৰু কি ক'বা আৰু ডেভলপমেন্টৰ কাৰণে বহুত গছ-চছবিলাক কাটি দিবলগীয়া হৈছে আৰু।
আমাৰ এইখিনিত তেনেকে ফ্লাই অভাৰৰ ইমান প্ৰয়োজন নাছিলে তেওঁ মানে দিলে, এতিয়া দিগদাৰ হয় পাৰ হব কাৰণে আকৌ মানে বহুত দূৰত ঘূৰিব লাগে। ইমান দূৰত দিয়াচোন। তোমাৰ বহুত খিনি গুচি গ'ল ন মাজতে কালভাৰ নিচিনা নিচিনা এটা ৰাস্তাহে দিছে।
উম, উম।
এ এনেকে সূতা পুতি-পুতি বনোৱা নাই নহয়, মাজতে এটা ৰাস্তা দিছে কালোহাৰ নিচিনা দি দিছে আৰ, মেইন জেগা খিনিতে পাৰ হ'ব। পাৰি সেইফালেও নোৱাৰি ইমান দূৰ পৰা আহিব লাগে। আকো ইফালেও নোৱাৰি ইমান বহুত দিগদাৰ হয় বোলে ঘ গেইখিনি জেগাতে পাৰ হব, দোকওখনলৈ যাওঁ।
উম, উম, মানে গাড়ী তলেদি আহি থাকে ন?
গাড়ী ওপৰ দি যায় আমি তিলদি যাওঁ৷ কালভাৰৰ নিচিনা সৰু ৰাস্তা এটা দিছে৷ দিছে মানে সৰুও নহয় ইমান ডাঙৰ কালভাৰৰ নিচিনা একেখিনি জেগাতে দিছে৷ পাৰ হব কাৰণে৷ সুৰংগ নিচি এটা বনাই দিছে তলৰ ফালে৷ গোটে ৰাস্তাটো খুুটা পু তি পুতিছে যিনিয়ে পাৰ হয় তেনিয়ে সেনেকুৱা নিচিনা নহয় আৰু৷ সিকাৰণে বহত দিগদাৰ৷
দিগদাৰ এতিয়া কি কৰিবা উম এতিয়া কি কৰিম বুলি ভাবিছা?
এতিয়া গৰম উ গা -পা ধুব লাগিব কিবা এটা খাব মন গৈছে আজি ম'ম'কে বনাম নেকি৷ ম'ম' বনাম ম'ম'৷
কেতিয়া বনাবা পিছে? জানা নেকি? এনে আগতে বনাই পাইছিলা?
অ বনাও, মই বনাই থাকো৷মই এতিয়াহে নবনোৱা হলো৷
অ এনে কি ম আটা ইউজ কৰা নে ময়দা ইউজ কৰা?
আটা কৰো আটা৷ আগতে ময়দা দি বনাই আছিলো এইবাৰ আটা আটা দি কৰো৷
এনে এনে ময়দাটো মানে অ ময়দাটো মানে এনে স্বাস্থ্য কাৰণে নে ভাল নহয়, বহুত বেমাৰ -আজাৰ হয় যে সেইকাৰণে আটাটো খালে একো প্ৰব্লেম নাই বাৰু৷
আটাটোৰ একেই টেষ্ট হয়৷
অ যে টেষ্ট হয় বাৰু কেনেকে বনোৱা মানে প্ৰচেছটো কবা নেকি? মানে আহ
এ মই আজি হেৰি দি বনাম৷ মই আজি চয়াবিনত দি বনাম চয়াবিন৷
কিহে দি
চয়াবিন
চয়াবিন দিও বনাই নেকি?
অ মই চয়াবিন ইছস্কচ এইবিলাক চব দি বনাও৷ সদায় মাংস
অ মানে কি ভাজি ল'বা নে কি মানে?
চয়াবিন টো হেৰি কৰিম অ ধুনীয়াকে গ গৰম পানীত উতলাই দিলেহে ফুলিব ন?
উম উম
ধুনীয়াকে চ ভালকে ধুই কৰি চেপি কৰি এতিয়া মিক্সিত চলাই দিলে গু়ৰা হৈ যায় বাৰু মই এ মি মিক নাই মানে কাটি থাকিব গ্লাছ দি কাটিবলগীয়া হয় এনেকে যে হেৰিত যে মাৰে যে মোৰ অকমান দিগদাৰ হয়
তাৰপিছত মানে আমাৰ মানে বস্তু খিনি একেলগ কৰি পেলাই মানে ভাজি জি ল'বা নেকি
অ এ ভাজি পেললে বনাম ইমান মানে ভাল নাপাওঁ
নহলে কেনেকৈে মানে মানে আমি যেনেকে এতিয়া ধৰি লোৱা ভাজি ল ন ভাজি পেলাইহে সুমোৱাই দিয়া যায় যে তুমি কেনেকে বাা কৰা পদ্ধতি টো
মই ডাইৰেক্ট বনাওঁ পিটিকি
ডাইৰেক্ট মানে বল
ৰবা তাৰছত স বইল কৰি পেলাই তাৰপিছত যে ধুনীয়াকে ধুই পখালি লোৱা পিছত
উম উম
পিছত আকৌ ধু ধু নহয় ভালকে ধুই পেলাই চেপি তাৰ পিছত আকৌ গ্লাছ দি কাটি মানে সৰু সৰু সৰু সৰু কুট কুতেেই কৰো তাৰছত পিয়াজ খুট খুট দিওঁ পিঁয়াজটো বেছি দিলে ভাল লাগে খাই। পিঁয়াজ দিও, তাৰপিছত ন নহৰু, আদা সৰহকে মানে অকণমান খুন্দি দিওঁ জালুক। জালুক কেইটামান। অকমান মানে হেৰি কৰি জালুকটোত সোৱাদটো ভাল লাগে, জালুক দিলে বেছি ভাল লাগে।
ও' এনে সোৱাদটো কেনেকুৱা, মাংসৰ নিচিনা লাগে নে।
অ' এনেই তোমাৰ ভাল লাগে খাই, ভালকে বনালে ভালকে লাগে ভাল লাগে খাই।
মানে মাংসৰ নিচিনাই লাগেনে।
অ' ধুনীয়া, তেনেকে দোকানত যে বেচে যে ম'মো যে তেনেকুৱা নিচিনা চেম চেম লাগে।
মানে মাংসৰ টেষ্টটো নিচিনা লাগে নে চয়াবিন। টো সেইটো সুধিছো মই।
মাংসৰ টেষ্টটো মানে, গম পায় চয়াবিন বুলি। কিন্তু সোৱাদটোতো সোৱাদতটো মানে সেনেকা কয় হয়, গম নাপায়। এতিয়াতো দো দোকানত মাংসটো কুকি নিদিয়ে বানধা কবি দিয়ে, গাজৰ দিয়ে, মাংস ক'ত ইমান দিব
অ'সেইটো হয়। আজিকালি মাংস বিলাক ভেজাল নহয়, ক'ত কি বা কি বস্তু কাটি পেলাই সোমোৱাই দিওঁতো ঠিক নাই ন বাহিৰৰ সোৱাদকে মানে নিজে বনোৱাই খা খাই ভাল পাই
মই মাংস দিন ন আগতে বনাইছিলো এই মাংস নানাও হল যে মা অসু‌স হোৱা পা।
উম উম
মাংস নানেও যেতিয়াসেইকাৰনে মই নবনাও আৰু ঘৰত বান্ধাকবি থানা দিনত বন্ধাকবি, গাজৰ তাৰপিছতে আৰু কোমাৰ মই মন গ'লে স্কচ থাকিল স্কচ দি ও বনাও কবি স্কচ
অ বিট আৰু মটৰো দিয়ে নেকি নিদিয়ে নহয় চাগে
বিট দিওঁ গাজৰ বিট আৰু বান্ধা বান্ধা কবি বি তুমি খালে উঠিব মন নাযায় যাব
উম মানে শুনি পেলাই বৰ ভাল লাগি গৈছে বাৰু দিয়া ভাল লাগিলে শুনি ৰাখিছো দিয়া উ